কৌশিক ভালে আছ? আছোঁ দে বহুত দিন কথা নাই তোৰ বৰতো, খবৰো নাই মানুহটো গায়ব হৈ আছ।
নাই নাই গায়ব নাই, আছোঁ আছোঁ ঠিকে আছোঁ ভালে আছোঁ, চব চলি আছে বাকী ক মা-দেউতা আছে ভালে?
আছে দে চলি আছে আৰু।
অ', অ', অ'। আছে আছে। হেৰি কি বুলি কয় কালি খেলা চালিনে নাই?
কালি খেলা চালো ৰহ, ভাল খেলা হৈছে।
কালি বঢ়িয়া মাৰিছে, বৈভৱ সূৰ্যবংশী কি মাৰিছে একদম পুৰা।
অহ
উম তাকেইতো। বাকী মই মানে ফোন কৰা বিশেষ কাৰণটো হ'ল কি আমি কৰ'বাত ফুৰিব যাওঁ পাৰি দেখোন, বহুত দিন আমি ক'তো যোৱা নাই।
অ', যোৱা নাই বাৰু যাব লাগিছিল, বহুত দিন হৈ গ'ল কলেজ শেষ হোৱাৰ পৰাই এনেকে যোৱাই নাই
ক'তো যোৱাই নাই, তাকেতো এতিয়া কি কৰ ক'চোন কি কবি মানে ক'ত যাব পাৰি, কি কথা প্লেনিং টো বাৰু
কাজিৰঙা ফালে যাব পাৰি।
কাজিৰঙা।
উম, কাজিৰঙা বেয়া নহয়।
কাজিৰঙাটো বেয়া নহয় বাৰু এতিয়া বাকীখিনি আমাৰ লগৰখিনি, বাকী আমাৰ চাৰিজন লগৰ
সিহঁতৰ লগত আলোচনা কৰিব লাগিব, আলোচনা কৰি পেলাই ক'ব লাগিব কি বা কৰে সিহঁতে, চবৰে টাইমতটো মিলিব লাগিব এটা সঠিক দিন মানে নিৰ্ধাৰস্থ কৰি পেলে
অ' চবৰে টাইমটো মিলিব লাগিব, সময়টো
নিৰ্দিষ্ট সময় এটাত, গতিকে চবেই টো সময় নাপায় আৰু ৰবিবাৰৰ বাহিৰে।
উম।
ৰবিবাৰৰ বাহিৰে, আমি ৰবিবাৰেও প্লেন কৰি মানে কৰিম, ৰবিবাৰে বনাম ৰবিবাৰে যাই পেলাই ধুনীয়াকৈ গাড়ী এখন বুক কৰিলোঁ প্ৰাইভেট গাড়ী বা বাছতো ধুনীয়াকে যাব পাৰি, বাছত ৰেড বাছত টিকেট কাটিলোঁ, বেছিকে নপৰেও দুশ মানত হৈ যাব দুশ, তিনিশ ভিতৰত। তাৰপিছত গলোঁ, যায় পেলাই সিদিনা তাতে থাকিলোঁ এটা ৰুম লৈ পেলাই। ৰুমৰ অলপ ভাড়াটোও বেছি বাৰু। এইটো তাতে থাকি পেলাই ধুনীয়াকে নেক্সট দিনা আমি পিছদিনা ঘূৰি আহিলোঁ।
সেইটো হয়, তোৰ চবেই এতিয়া সেইকাৰণে ৰাতিপুৱা উঠিব লাগিব, আমাৰ আৰু দেখোন লেটে হয়, ট্ৰিপত গ'লে সদায়। অ, কোনোবা দেৰি কৰে কোনোবাই সোনকালে আহে কোনোবা ৰখি থাকিব লাগে সেইটো ক'লে নহ'ব সেইটো কলে বেলা হৈ যাব বেলা হলে আৰু দুপৰীয়া হৈ গ'লে আৰু এইফালে হ'ব ৰাতিপুৱালা এদিন গ'ল
উম।
ত সেনেকে আৰু ট্ৰিপটো সেই হৈ যায় ন অলপ যাত্ৰা যাত্ৰাটো অলপ নষ্ট হৈ যায় সময়টো, চবৰে সে নহওক অ' চবে এতিয়া জব চব কৰি আছে দেচোন
উম, হম।
চফী এখানাই
নাই সেইকাৰণে আমি আমি সেইকাৰণে ৰবিবাৰতটো কৰিব পাৰিল লাগিব ৰবিবাৰতো ধুনীয়াকে যাই পেলে সোমবাৰে আমি ছুটি লব লাগিব সোমবাৰটো আমি ছুটি লৈ পেলায় সোমবাৰে ন্স পিছনা আমি ঘূৰিো একদিনত যথেষ্টখিনি ঘূৰিব পাৰি
এতিয়া, এতিয়া আমাৰ সেই এনেকে যদি যাওঁ কাজিৰঙা ফুৰি আমি তাৰ জীপ চাফাৰী
কিন্তু এটা কথা কাজিৰঙাত কিন্তু এতিয়া যাব নোৱাৰি কাজিৰঙাত এতিয়া বৰষুণ ব ো এতিয়া বন্ধ আছে। কাজিৰঙা মি আফতাৰ মানে অক্টোবৰৰ পিছত অক্টোবৰৰ পিছতে যাব লাগিব কেইটা খুলিব নৱেম্বৰ মানত।
উম। দ্বীপৰ বিলত যাব নোৱি ন এতিয়া দ্বীপৰ বিলতো এতিয়া দ্বীপৰ বিলতো এতিয়া সেই ন গছ চছ কাটি মানে চবফালে হেৰি কৰি দিলে। অৱস্থা নাই।
তাকেতো দীপৰ বিলো নহয় দীপৰ বিত কাম নাই এতিয়া বেলেগ কিবা বেলেগ
বেলেগ তো সেই কছ বাহিৰৰ ফালেই যাবৰ কাৰণে কেলকেতা চেলকেটা পইচাও নাই
কেলকাতা চেলকাতা হয় কিন্তু কেলকাতা হলে মলে
আউট অফ চেৰি অ
চাৰি দিনত ঘূৰি আহিব পাৰি, চাৰি পাঁচ দিন চাৰি পাঁচ দিন, পাঁচ দিন মিনিমাম পাঁচ দিন লৈ ল
সেইটো হয়। ত ত কেলকেতা জনো কালী মন্দিৰ সেইটোও জাব ইচ্ছা আছে।
কেলকেতা কালি মন্দিৰ ন?
কালিকা কালিকাত মন্দিৰ বুলি কয় নেকি?
উম, হম।
পালেকান মোৰ যিহেতু মাৰ যাব একো বিশ্বাস মানে সৰুতে টিভিতে। ৰিবা আৰু ভজনবোৰত দেখা, দেখাই ন। নিজ চেনেলোৰত।
উম। সেইটোও পাৰি কিন্তু। কিন্তু বেছ আমি যদি এতিয়া পাৰো, পাৰি মানে নেক্সট মাহৰ মানে, মানে এ জুন, জুলাই মানত। মই ভাবিছো মানে হেৰিত যাব পাৰি, দাৰ্জিলিং ফালে।
অ।
দাৰ্জিলিঙত মানে বেছি খৰচও নাই।
সেইটো হয়। খচৰা নাই।
দাৰ্জিলিঙত বেছি খৰচ নাই ধুনীয়াকৈ আমাৰ বাজেটটো মিলাই'িব পাৰিম মিলাই পেলাই আমি ধুনীয়াক এখন গাড়ী বুক কৰিলোঁ গাড়ীখন গাড়ীখনতে যাব। আমি দুদিন ঘূৰি পেলাই নেক্সট দিনা ঘূৰি মানে তিনিদিনৰ ট্ৰিপ এটা কৰিব পাৰি আৰু দাৰ্জিলিঙত এনেকৈ।
পাৰি চাৰি, পাঁচ দিন পাৰি আৰু। পুনেকে তাৰে, তাৰে ফেমাছ সৰ্বজন সৰভজন সিং মন্দিৰ ডেটটো চাব লাগে।
অ' হৰভদন সিং বহুত, বহুত সেয়া ধুনীয়া বহুত ধুনীয়া।
তইতো গৈছ চাগে ন দাৰ্জিলিংএবাৰ?
নাই মই দাৰ্জিলিং যোৱা নাই। মই দাৰ্জিলিং যোৱা হোৱা নাই। মই শ্বঙ ফে গৈছিলো শ্বিলংে। চিৰা চেৰাপুঞ্জী। শ্বিলং চেৰাবঞ্জী কৈছোঁ। আমি এটা কাম কৰো নহলে আমি বেষ্ট উপায় হ'ল দাৰ্জিলিং টো আমি মানে প্লানট্ ৰাখোঁ দাৰ্জিলিং আৰ টোৰ হেৰিটো এ টালে কি আছে জেগাটো চি ছিকিকিম, ছিকিমটোও ভাল কিন্তু।
গং। গেংটক ঠাণ্ড ভালাগে বাৰো গৰম দিন ঠাণ্ডা ঠাণ্ডা জাগাত যাই ভাল লাগিব
ঠাণ্ডা জোগাত ভাল লাগে অ একদম সেইটো সেই দুটাৰ ভিতৰত কিবা এটাত যাম আৰু মুঠতে।
আৰুটা জাকাতে পইচা আছে আমাৰ অ' উম কলেজৰ টাইমত মানে সেই নিচিনা এক্সকাৰচন নিয়ে নহয় কলেজৰ পৰা। এ সি সেই মোৰ যোৱা নহলে। মাছলি-মাছুৰি, উত্তৰাখণ্ড, ঋষিকেশ, দেল্লী এনেকে বহুত ফুৰব' নিছে আৰু। ফুৰিব উ ক বহুত কমতে-বহুত কম বাজেটতে নিছিল, কম বাজেটতে বহুত জেগা। ট্ৰেইনদি গৈছিলো। মানে যোৱা নহল আৰু মোৰ একো আপচোচ লাগিল আৰু যাবচোন এই মাছুৰি হয় এনেকে ঋষিক কেশ, দেল্লী, পাঞ্জাৱ। হাৰিয়ানা এক মানে ফু পুৰা আৰু ইণ্ডিয়াখন গোটেইখিনি অলমষ্ট আৰু। উ এনে পাঞ্জাৱৰ গল্ডেন টেম্পল পোন-পোন্ধৰ হাজাৰটো ট্রেভেল এক্স ফেঞ্চ। যিখিনি তোৰ যাত্ৰা বাহী যাত খৰচাখিনি হ'ব।
উ উ।
যাত্ৰী-যাত্ৰা বাহন তাকে খোৱা লোৱাটো বা কাপোৰ খিনি এইবোৰ যদি কিবা-কিবা এটা পা কিবা কিন' তাতে তাতে সেইবোৰ তোৰ নিজৰ নিজৰ টকা
আচ্ছা আচ্ছা অ'।
তোৰ দুপ দুপৰিয়া তিপুৱা সাঁজ দিন- দুপৰীয়া সাঁজ ৰাতি সাঁজটো সিহঁতে দিয়ে। তাৰে
উ হু। এতিয়া আমাৰ ট্ৰিপটো কৰিব লাগিব কিবাকৈ হ'লেও। তাতকে এটা ভাল আমি কেইদিমান টোত মানে কালি, পৰহি মানত এটা কাম কৰোঁ, আমি এটা চৰ্ত মিন-মানে মিনি এটা ৰাইড কৰোঁ।
অ', সৰু যাত্ৰাত, সৰু যাত্ৰা এটা স্কু উম, ক'ব পাৰি। দল-দল-দল এ নতুন নৰ্থ গুৱাহাটী বিজ-বিজ খন যে, হেত টোখন নৰ্থ গুৱাহাটী ক্ষেত্ৰতহে যাব পাৰে। এফাল দল তুমিটো যাব পাৰ।
উম।
দল গোবিন্দত যোৱা। যোৱা হোৱা নাই ম সৰুতে যোৱা। সৰুকালতে যোৱা এবাৰ। বু স্মৃথি আছে তাত। োৱাই হোৱা নাই মোৰ জন্মদিনতে যোৱা চাগে সৰু সৰুতে মামা দেওতাৰ লগত তাৰপিছত যোৱা হোৱা নাই।
যোৱা হোৱা নাই ন?
আমাৰ লগৰ এজনে কৈ আছিল ন খুব যাব ইচ্ছা কৰি আছিলি আমি যে আমি যে সময়তো দিব পৰা নাই।
আচ্ছা, উম, উম। সেইটো কৰিব পাৰি কিন্তু মই আজি আমাৰ দুজন তিনজনৰ লগত কথা পাতি লওঁ। হেৰি কৰোঁ। আলোচনাটো কৰি পেলাই যদি হয় তেতিয়াহলে কালি নহলে পৰহি, আহ
অ' অহা হপ্তাহ নে অহা হপ্তাহত কৰিবি?
অ, অ ৰবিবাৰে ভিতৰত কৰো ৰবিবাৰে কৰোঁ ভাল হ'ব। সনে ৰাতিপুৱা ওলাই গ'লো খাই লৈ পেলাই ধুনীয়াকে সোমালোঁ। সেইটোটা ভাল হ'ব আৰু জুন জুলাইত কিন্তু কিবা এটা কৰিম আৰু আমি
আৰু আৰু আছে ৰ তোৰ সেইফালে কপিলি নদীত আছে ন কপিলি নদী নে
অ, অ সেইটো সেইটো বেয়া নহয় কিন্তু
ৰিভাৰ চাইডটো এ কি আছিল? এই কি কই এটো এই ৰ পাহৰীলো মই জেগাটো‌ আৰু খামৰেংগা খামৰেংগা খুব পপোলাৰ চব প্ৰচলিত হয় আছে, প্ৰচলিত হয় আছে। বৰ্তমান
খামৰেংগা মই যোৱা নাই কিন্তু, খামৰেংগাত যাব পাৰি। খামৰেংগা আছে, ভাগৱতী হিলছ আছে।
উ
ভাগৱতীত যত আমি একবাৰ গৈছিলো যে, কেনেকুৱা কি হৈছিলে যে আমাৰ যে লগৰজন ওপৰৰ পৰা আহিব পৰা নাছিলে কিমান ভয় খাইছিলে মনত আছে নে নাই? দুই বছৰ মান হ'ল নেকি আমাৰ
জাগাটো ভাল আছিল, বিহুতটো ভাল। তাৰ পৰা মানে দৃশ্যবোৰুনীয়া দেখি।
দৃশ্যটো ধুনীয়া একদম পুৰা একদম কি সুন্দৰ ভাল লাগে কিন্তু সেইটোও কৰিব পাৰি। কিন্তু দৌলগোবিন্দ যায়‌ আহো‌ নেকি একবাৰ সেইটোৱে বেষ্ট হ'ব আমি, উম, উম, উম। তাকেইো কিন্তু জুন জুলাইত কিন্তু এইটো আমাৰ প্ৰগ্ৰামটো যাতে হয় আৰু ছিকিম নহ'লে দাৰ্জিলিঙত কোনোবা এতাত যাওঁ মোৰ মতেতো দাৰ্জিলিংটো বেষ্ট হব চাগে। বাকী কেইজনক কৰি চাও বা মানে আমাৰ পইচা-পাতি ত' মিলিব লাগিব ন গোটেইকেইটাৰে যদি মিলে তেতিয়াহলে দাৰ্জিলিংটো সচ তাকে কৰি দিম আৰু
হ'ব দে এই কৰ তই কাম কৰ আহিবি কেতিয়াবা আমাৰ তাত নাহয়চোন আজিকালি
সময় মিলা যাম দে দেহ্
আহিবি দে দে হ'ব দে ৰাখো হা দে